অ,
অহ কি খবৰ?
আছো দে বাৰু ক
অ মোৰো আছো ভালে বাকি চব থিকে চলি আছে সব কচিং চব চলি আছে
উম কৰি আছো আৰু। কিমান কিন পাৰ??
হা?
যিমান খিনি পাৰু কৰি আছো।
অ, হ। কৰি থাক। লাগি থাক, নটা হ'ব। আৰু লাগি থাক। তাকে তাকে, অ গৰম বহুত। বাপৰে! এইকেইদিন দুদিনমান ত অলপমান বৰষুণ দিয়া কাৰণে। ঠিকে আছে। নহলে বহুত পাপ। অসহ্য গৰমাপ। অ ন বিচাৰি
এইবাৰ এললিনফেক হৈছে যে, এলিনফেক উ সেই-
অ।
উ বহুত বেছি গৰম হব আমাৰ ভাবিচোন।
অ বহুত।
তোৰ সেই তহত হেঁচি আছে ন?
নাই, নাই। বেছি নাই বেছিটা ল'ব লাগে
এ চিম, উম। এচি ল'ব লাগিছিল, ত তাকে ভাবিছ কি ব্ৰেণ্ডৰ লোৱা হয়?
অ! এচি তোৰ মানে? এয়া, কি কয় তোৰ তহঁতৰ ৰুমটো হিচাপে কিমান টন এচি লাগিব?
কাবাক কাবাক। ওৱান পইণ্ট, ওৱান পইণ্ট ফাইভ। কৈছে?
অ', অ। ৱান? ওৱান ভাই বলে ত কিমান যাব? ত, থাৰ্টি মান যাব থাৰ্টি ফৰ্টি?
নাই, ওৱান পৱেণ্ট ফাইভত ফাইভ ষ্টাৰ ললে তই। পঞ্চাশ মান যাব, পঞ্চাশ, ষাঠি
ফাইভ ষ্টাৰ লোৱাটো এটা বস্তু ভাল কি তোৰ সেয়া হৈ মানে কাৰেণ্ট বেছিকে নাখায়, সেইটো
ইলেকট্ৰিচিটি বিল কম খায়।
কম খাব ইলেক্ট্ৰিচিটতে। ফেসটাইল লে বাকী বাকী তোৰ এনে তোৰ ন অনুপাণ সেয়া তলল নলটোৰ ইলে বিলটো খাব আৰু এয়া সেতটোতো আগৰ দিনতটো মানুহে তোৰ বিচনীয়ে মাৰিছিল।
অ', ফেন বিচনী, আজিকালি কিমান ফিচাৰ। এ চিটোৰ হেই আজিকালি ঠাণ্ডা দিনতটো গমৰ বাতা ওলাই, গৰম বতাহ ওলাই নাই মই তে বহুতকেইটা মুদ থাকে বেছ ট্ৰং ম'ড ল'ড, ফুল ম'ড ড্ৰাই ম'ড ড্ৰাইভত ওলাই জানা না?
ডাইভৰটা ওলাই ন'?
মানে তৰ যদি গৰম গাতো কৰবো ইচ্ছা আছে বহুত বচ
ড্ৰাই বতাহ, ডাই বতাহ ওলাই মানে তোৰ ভিজা গাতো শুকান গ'ল বোলে। নেকি
নহয় মানে কি, দেহা ইমান গৰম গৰম হ যায়টো কিবা সেই কৰিতোৱে অলপ কিবা উ, গৰমৰ ন' ঠাণ্ডা ন' মাজত কিবা তেনেকুৱা তাইপ, কিবা চিষ্টেম।
অ', মানে ফেনৰ নিচিনা বতাহ নেকি?
অ', সেনে হেন অ', কুলাৰ টাইপ অলপ, কুলাৰ টাইপ হৈছে আৰ ফেনটা ফেন টাইপে ধৰ, ফেন
কুলাৰটোতো তোৰ মানে ইমান ইফেক্টিভ নহয় আৰু তোৰ পানী ভৰাই থাকিব লাগে।
কুলাৰটো আমাৰ নৰ্থ ইষ্টৰফালে ইমান ইফেক্টিভ নাই। বাহিৰৰ ফালে ইফেক
কুলাৰটো তোৰ মানে পানী ভৰাই থাকিব লাগে আৰু তোৰ সেয়া হয়, পানী ভৰা তৰি আকৰ
আহা যোৱাতে, পানী ভৰা বাৰে বাৰে, অসহ্য বহুত
গৰমততো সেয়া কয় শৰীৰটোৱে ভাল, এইটো এইটো এচিয়ে ভাল গৰমত এচিটো হলে, বঢ়িয়া কে তৰিীয়াাবিক এচিটো হলে বঢ়িয়া হৈ যায় ত মানে ৰুমটো পূৰা ঠাণ্ডা হৈ থাকে ৰাতিটো পৰা একদমৰি থাকে
গৰম ধৰে ন
গৰম ধৰে মানে ৰা লিষ্ট পোৱা াইমো ভাল আৰু তাৰপিছত আৰু এনেও দিন ধৰ ক'বাত বাহিৰত গ'ল কিবা কল কামত গল কিবা গলি ত পই চিটো নাপাবওঁ তেতিয়া পোৱা টাইমটো ভাল আৰু
পাটমটো ভাল দেছোন
আজিকালিটোো স্লিপ মটৰ দি থৈ দিব পাৰি ন ৰাতিত এছতো তোৰ মানে এটা টেম্পাৰেচাৰ ৰ যোৱাৰ পিছত নিজে নিজে বন্ধ হৈ যায় ন
কোনটো সেইটো বন্ধ হয় অহা মেইন চুইচটো বন্ধ হৈছোয় মেইন চুইচাৰেটনি থাকোতো
অ টানি ঠিকখনো
সেইটো বেয়া মেইন চুইচ বন্ধ মেইন চুই বন্ধ হলে প্ৰব্লেমে নছিল নহলে এ চি জিলো তুম মাৰ নোৱাৰা নেকি যদিও ক'লে তো আম্বানীৰ বহুত পইচা হয় ত ব টকাই টকা তেনেহ'লে চিন্তাই নাই কতি গোটেই ৰাৰে এছ অন কৰি লিপাৰ কৰি ম চ মালাগে তেনেকা চ থাকে
অ নহলে তোৰ মানে আধাৰ ৰাতি অফ কৰি থব লাগে মানে কাৰেণ্ট বহুত খাই ল
আৰু ৰাজধহাৰ টোপনি ভাঙে আৰু তাৰ বন্ধ কৰ আৰু সেই কৰ
নহলে কাৰাৰেন বট কাৰ আজিকালি ডিজিটেল মিটাৰ এনে কাৰাৰেণ্ বেছিকে দিয়ে
এই বহুত বেছি এশ টাত যায় আমাৰ ডেইলি হাণ্ড্ৰেড এইট্টি কে যায় আছে মানে আশী টকা মাহত
অ' তো মানে সেয়া আৰু তোৰ মানে স গৰম দিনকেইটা বহুত দিগদাৰি, অ' চবফালেদি
উম! ডিজিটেল মিটাৰ কিটা
বহুতে এচিৰ লগত ফেনৰ দি থৈ দিয়ে ন!
এইটো দিব নালাগে, বেয়া। মানে এ চিত ভাল। কাম কৰিব নোৱাৰে।
অ' অ'
ফেন দিব লাগে অলপ, এক দুই মানত দি চৰা লাগে তেতিয়া মানে বতাহটো চব লে বিয়পিয়ে দিয়ে যটো পাছত দিয় ন লাভে নাই। ত' ফেন অব তাতো ধুনীয়া লাগে। ঠাণ্ডা পৰি যায় একদম, কিন্তু ইফেক্টিভ নহয় ইমান।
অ', অ', মানে এচিটো টোৰ ইমান কাম নিদিয়ে। আৰু এচিটো মানে অফ কৰাৰ তাৰপিছত তোৰ কি গৰম হাৱা, মানে ঠাণ্ডা বতাটো কি ওলাই যায় নেকি ৰুমৰ পৰা?
লগালগ নাযায়, থাকে আধা ঘণ্টামান, তাৰছত আধা ঘণ্টা এক ঘণ্টা পিছত ওলাই যায়, এ যিখন
অ', আধা ঘন্টামান এটলিষ্ট ঠাণ্ডা লাগি থাক কে আৰু।
টোপনি আহি গ'ল গম নাপায় আৰু কেতিয়াবা আমিতো ৰাতি দুবাৰ মান দিওঁ এচি, ৰাতিটো দু দিয়া যায়ে।
অ', তাৰত ৰাতি উঠি কেনে কেনেকে অফ কৰ আৰু টোপনি নাভাঙে?
সেইটোৱে, সেইটোৱে দিগদাৰ, চব এনেকে টোপনি মই বহুত প্ৰব্লেম দি পাওঁ আৰু কেতিয়া এই গৰম যেতিয়া কম্ব তেতিয়াহে অলপ ভাল! ! ! ! ! ! ! ! ! ! বৰষুণ-দি বৰষুণ দিলে ভাল। আহ, এটি তেতো বৰষুণ লাগে। প্ৰতি দিনটো লাগে ৰ'দ থাকিলে
ৰাতিটো মানে বৰ আমাৰ ঘৰবোৰে মানে সেইটো গোটেই ৰাতিটো সেয়া কৰে, দিনটো মানে ৰ'দৰ সেইটো এবজভ কৰি লয়। ৰা কি হ'লে গৰম মাৰি দিয়ে ভিতৰত ফালে।
উ সঁচা কথা।
আগৰ দিনৰ মানুহবোৰ সেইকাৰণে পাকাৰ ঘৰত আছিল। ন পাকাৰ ঘৰে মানে গৰমটো এবজ নকৰে। মাটিৰ ঘৰত। ইমানে্। কৰি দিয়ে কাৰণ ভিতৰতটো ঠাণ্ডা হৈয় থাকে।
এমাউন যিমান এডভানস হৈ সিমান বেয়াহে
অহ অ অ। পাঁ ছ হজাৰ মানুহবোৰৰ মানে মানে যাৰ পইচা আছে তাৰ কাৰণে ভাল হৈছে যাৰ পইচা
সচা কথা একদম সচা। পিমান যিমান কতি ইমান প্ৰব্লেম
গছটোতো গুৱাহাটীত নাই বুলিয়ে ক'ব পাৰি আৰু চবফালে কাটি শেষয়ে কৰিছে। আৰু
অ। নাই গৰমটো সেইকাৰণেইটো বাঢ়ি বাঢ়ি গৈছে।
স অসজ্য হৈ যাব এটা টাইমত গুৱাহাটী এনেকুৱা হৈ যাব মানে এচিত কম্পালচৰি হৈ যাব এচি নহয় মানুহ থাকিব নোৱাৰ এনেকুৱা টাইপ এনেকুৱা গৰম পেলালে। এচি গেচি-
দেৰিকে কৰিব লাগি আছে এইটো মাহত এইটো বছৰত ঠাণ্ডা দিন ইফেক্টটো অলপ ভাবি অলপ অ হ'ব।
আৰু তোৰ আজিকালি নতুন এটা তই ভিডিঅ' দেখিছনে মানে তোৰ এয়া আপে ই ইনষ্ট্ৰাগ্ৰামত ইনষ্ট্ৰাগ্ৰামত দেখাই মানে তোৰ এনেকুৱা এখন মানে সৰু টাইপ ফেন টাইপ হয় ওপৰত ত সেয়া দি দিব লাগে। পানী বা বৰফ কেনে সুস্থ চু দিলে ঠাণ্ডা ডাঙৰ মাৰ চকে যে সৰু হয় বেছি ডাঙৰ নহয়। দেখিছানে? ওপৰত পানী দিব লাগে ওপৰত ঢাকনখন খুলি পানী দিব লাগে আৰু বৰফ চৰফ ঠাণ্ডা পানী বা বৰফ এনেকুৱা দি দিয়ে। অ স্প্ৰিংকেল নে হাবা মাৰেছে কে? সৰু টাইপ ফেন হয়। একদম যিকলা, মুখৰ উ, আগত থৈ দিব পাৰি। ইনষ্টাত দেখা পাইছিলোঁ। এ, কাম চাম দি দিয়ে নে নাইবা? এইবোৰ যে আন আনি কেনে বোলে নৰ্মেল ফেনৰ নিচিনা হাবা মাৰি আছে। বোলে তেতিয়াহে হ হ
উম এ, বে এ চিত থাকিনে বেয়া কিছোনা তই গৰম, গৰমৰ এনভাইৰমেণ্ট থ নয় বহুত বেছি ঘামিবি। আৰু তই বাহিৰ ৰ'দত ওলাব নোৱাৰা।
ৰদত য যাব নি আৰু, আৰু তোৰ সেয়া সেয়া কৰিব নোৱাৰি কি কয় এচিড থাকি কেনে পতককে বাহিৰত ওলাই যাব ইচ্ছাও নাযায় তোৰ এলেহুৱা টাইপ বিাকে
উম
ক কাৰন কিিন্তু গোটেই দিনটো এচিত কি আৰু বাহিৰত ওলাই যাব লাগে
তাকেবাৰে উম গাড়ীৰতো গাড়ীৰ শীত গাড়ীৰ শীত হে ত যদি বুটে নোৱোৱাৰাৰে ত চাফকেশ্যন কৰে চীতাফত কৰে
অ বহুত বহুতে কৰে কিন্তুো হেৰি কি কয় গাড়ী ৰেচিটো ড্ৰাই কৰি দিয়ে ন তিন তিিন পৰা যায় হৈ য
আহ
ড্ৰাই কৰি মইাৰ মানে যোনটো হিউমিডিটি থাকে এয়াৰ টানি লৈ য মইাৰ
বাহিৰ দেশবোৰত চাগে এইছিল দক ন নাই ন'।
অ', বাহিৰতটো কিছুমানত চাগে ফেনো ইউজ নকৰে। ঠিক আছে।
অহ। শ্বিলঙতো ফেন নাইতো কানেকশ্যনে নাই বোলে ফেনৰ।
অ', তোৰ মানে বাহিৰত কিছুমান নৰৱে চৰৱে সেবোৰত চাগে ফেন চেনো ইউজ নকৰে চুইডেন টুইডেনত।
উম, সঁচা কথা।
চেন্চো ঠাণ্ডা দিনতো তো ঠাণ্ডা দিনত এটা বস্তু কি ভাল। কাপোৰ চাপোৰ অলপমান বেছিকে পিন্ কে সেইটো হয় কিন্তু তোৰ মানে ৰাতি শুৱা টাইমটো আৰাম ঠাণ্ডাৰ দিনত। পুৰা মজা একদম ব্লেংকটত তলত সোমাই শুই থাক ৰাতি ফালে একদম কমফৰ্টেবলি। নমস্কাৰ। তাৰ টেণ্টতো ভাল ঠাণ্ডা
গা ধুব নোৱাৰি! এইটো এচিটো অলপহে লাগে।
অ' গা ধুব নোৱাৰোঁ। আৰু ঠাণ্ডা দিনত ৰাতি অউ। কাম কৰাত দিগদাৰি লাগে। সেইটোৱে আৰু দে তেতিয়াহ'লে বাকী, অ'-অ', দে-দে, আহ! দে আহ। গুড নাইট।